কি কৰি আছা
এ এনেই আছো ৰাতিপুৱা খোজ কাঢ়ি কাঢ়ি
মৰ্ণিং ৱাক কৰিছিলা
কৰিছিলো আপুনি
মোৰ মৰ্ণিং ৱাকৰ পৰা আহিলোঁ আহিলোঁ এই মানে মোক থুব লৈছোঁ যে
হয়
লৈয়ে মানে দেখিলো তোমাক মানে ফোন এটা কৰো আজি লগ নাপালো যে মৰ্ণিং ৱাকত যাওঁতে
হয়
সেইকাৰনে ফোনটো কৰিলোঁ
হয় হয় হয় অ তাকে বোলো মোৰ মানে অলপ সোনকালে কৰিলো যে কৰি মেলি গা মানে গেম আহি থৈ কাম চাম কৰি ক্লিয়াৰ কৰিলোঁ মানে গম পাইছে
হয় নেকি
হয়
মই ভাবিছো তুমি কিয় নগ'লা বুলি ভাবিছিলো গৈছিলা
হয় গৈছিলো কিন্তু মানে মই আজি বেলেগ ফালে মৰ্ণিং ৱাক কৰিবলৈ গ'লো সেইটো কাৰণে মানে সদায়
আমি বহুত খিনি একেলগে গৈছিলো যে মই সুধিছিলো লগৰ কেইজনীক তুমি গৈছিলা নে নাই তাৰ পৰা সিহঁতে কলে তাই অহা নাই গৈ আমাৰ ফালে লগত অহা নাই তাই আজি কোনফালে গৈছে গম নাপাওঁ তাৰপিছত সেইটো কাৰণে মই আহিলৈ মানে মোক ধূই লৈ ফোনটো কৰিলো কোনফালে গ'লা আজি নাপালো
হয় হয়
এতিয়া কি চাহ খাবা
চাহ খাম মুখ হাত মুখ হাত ধুই ললো বাৰু, কিন্তু চাহ খাম আৰু মানে। অলপ দেৰি হ'ব তাৰপিছত মানে, চাহ নোখোৱা আগতে মানে ভাত চবজি এইখিনি কাম কৰি লৈছো কাৰণ ল'ৰা ছোৱালী স্কুল যাব যে। সেইটো কাৰনে আৰু আপুনি?
অহ', মই ব্ৰেকফাষ্ট আজি বনাইছো শুকান ৰুটি বনাই- বনাম। মানে চব ঠিক কৰি থৈছো, আটা খিনি উলিয়াই থৈ দিছো।
হয়',।
হয়', আটা এতিয়া অলপ পিছত মাখিম, মাখি লৈ পেলাই শুকান ৰুটি খাই বোলে, শুকান ৰুটিকে বনাই দিম আজি মানে অন্য একো নাখাওঁ বুলি কৈছে, কৈছে ৰুটি খালে মোক কৈছে আলু ভাজি দিব দিছে ৰুটি খাই গৈছে তেতিয়া ভাত নাখালেওঁ হ'ব বুলি কৈছে আৰু সিহঁতে।
অ',।
সেইটো কাৰণে, মানে মই শুকান ৰুটিকে কেইটামান বনাই দিম বুলি পেলাই মানে লৈছো আৰু
হয়', হয়',।
আৰু আজি দিনটো কাৰ্যসূচী মানে, কিবা আছে তোমালোকৰ, আমাৰ ইয়াত কিন্তু বহুত কিবা কিবি আছে।
আমাৰ ইয়াতো আছে।
গৰম বন্ধ হ'ব যে, চামাৰ ছামাৰ ভেকেশ্যন হোৱা আগ মূহুৰ্তত মানে স্কুলত মানে প্ৰগ্ৰেম পাতিব।
হয়',।
প্ৰগ্ৰেমাৰ মাজতে মানে প্ৰিপচন হৈ আছে।
হয়', হয়',।
তোমলোকে সেইফালে মানে, উম' ছাত্ৰ-ছাত্ৰী কেইটা বা ল'ৰা-ছোৱালী কেইটা কিবা আছে নেকি তেনেকুৱা নে গৰম বন্ধৰ মানে প্ৰগ্ৰেমটো কাৰণে মানে ভাবি আছা?
হয়', গৰমৰ বন্ধু আগত প্ৰগ্ৰেম পতা যায় গান, নাচ, আৰ্ট এনেকে তাৰ পিছত গৰম বন্ধ পোন্ধৰ দিন বা দহ- দহ দিনৰ কাৰণে গ্ৰীষ্মকালীন মানে বিনামূলীয়া পাঠদান চলে, তাৰপিছত আহ' নৃত্য এইবিলাক নাটকৰ হেৰি চলে আহ' আখৰা চলে। টিভি চলে, আৰু আপোনালোকৰ সিটো চাইদে?
আমাৰ ইয়াতো পাতিব, পাতিলেওঁ মানে মই সিহঁতক যাব কাৰণে কত ইমান নাযাওঁ অ', কৈছে আমি এবাৰ মানে বেলেগ জাত ফুৰিবকৈ যামগৈ, তাৰপিছত আমি একমাহটো কৈছে পঢ়িম ঘৰতে পঢ়িম, পঢ়ি কৈছে ই' আমি আমি অলপমান ফুৰিব যাম, বহুত দিন হ'ল আমি ক'তো ফুৰিব যোৱা নাই, খালী পৰীক্ষা স্কুল ঘৰ এনেকে আছো যে সেইটো কাৰণে মানে কৈছে আমি কবাত ফুৰিব যাম দিয়া। তাৰাপা মই এতিয়া মানে ফুৰিব যোৱা এটা কৰি লৈছো। এ' হেৰিত যাম আওঁ, সিহঁতে কৈছে আমি কৈছে হেৰিলৈ যামগৈ মানে, শিৱসাগৰ যাওঁ বুলি কৈ উঠিছে। বোলে হ'ব দিয়া, তাৰপা কৈছে মামাকৰ ঘৰত থাকিব।
হয়।
মামাৰাকৰ ঘৰত থাকি গৈছে আমি কেইদিনমান তাতে থাকিম তোমালোকে আমাক থৈ আহিবা, তেতিয়া আমি কৈছে মামাৰ লগত ঘুৰিম।
অ', অ', অ', অ', অ', অ'
মানে সিহঁতে মানে, বহুত দিন যোৱা নাই যে বন্ধতে মানে যাম বুলি কৈছে আৰু ঘৰ তালোকে মামাকৰ ঘৰলৈ
কোৱা।
মই তাকেই ব'লো আমাৰাজনো ফুৰিব যাওঁ যাওঁ কৰি আছে বহুত
হয়
তাকে বোলো ক'ত যাওঁ সময়তহে ক'ম আৰু কাৰণো এতিয়া আমাৰ ধান ধান ৰোৱা সময় হনে কঠিয়াত পাৰিছো তেতিয়া উজলি লৈ ধান ব লাগিব হয়নে
অ'।
এতিয়া
হয়তটো আকৌ এইটো সময়তো এতিয়া আমি আমাৰ কাৰণে দিগদাৰী। কাৰণ তো খেতি পথাৰ কৰিব লাগে ঘূৰি ফুৰিলে আমাৰ অকমান প্ৰব্লেম হয়। এতিয়া উপায় নাই সিহঁতক তো থ'ব লাগিবগৈ সিহঁতে আৰু আমাৰতো হ'লেও নহ'ব সিহঁত তেওঁ আকৌ ছমাহলৈকে আৱদ্ধ হৈ যাব স্কুলত।
হয়, এইখিনি সময়তে যদি আমি যদি উম কাম কৰি নলওঁ গোটেই বছৰটো কাৰণে ভাত খাবলৈ গুচি যাব হয় নে।
হয়তো সেইটো সেইকাৰণে ভাবিছোঁ সিহঁতক থৈয়ে আহিম আৰু মই থাকিব নাপাম।
উম।
চেষ্টা কৰি থাকিম কি পাওঁ।
অ'।
মাজতে যদি সময় উলিয়াই যাব পাৰোঁ যাম নোৱাৰিলে নাই আৰু।
উম। আমাৰ আকৌ এই ৰাতি থকা অকলে ৰাতি থকাকা কাৰো ঘৰতে অভ্যাস নাই যে আকৌ মই বা কোনোবা যাব লগা হয় আইতা এঘৰত যাব লগা হয়।
অ', সেইটো। সৰু পৰা অভ্যাস নকৰিলে পিছ সিহঁতে মানে ডাঙৰ হ'লে তেনেকে থাকিব টান পায়।
হয়।
আমাৰ বাৰু ইহঁতে সৰুতে মানে আছিল যে দূৰ যে এইটো কাৰণে গ'লে মানে ৰাসে সিহঁতে কেতিয়াবা আহিলে লগত লৈ যায় যে লৈ গলে মানে সিহঁতে থাকি দিয়ে কেইদিনমান এই তেনেকে কৰোতে, কৰোতে সিহঁতৰ মানে অভ্যাসটো হৈ গ'ল।
উম।
সেইটো কাৰণে সিহঁতে অসুবিধা নাপায় যাবই বিচাৰে। আহিলে সিহতে মামাক আহিলে সিহঁতে যাব বিচাৰে।
হয়, হয়। তাকেই বুলো।
তাৰ পৰা আৰু এতিয় নো আৰু কি কৰিম। যিহেতু সিহঁত থকা এটা অভ্যাস আছে যত পঠামেই আৰু মই ভাবি লৈ ললো নাই যো যা কৰি আছো ব্ৰেকফাষ্টটো বনাই লও। তাৰপিছত মানে বনাম আও
হাতৰ তাৰে গোন্ধ ওলাইছে।
হ গম পাইছো কথাটো
হয় তাকে বোলো কি কৰো নাই খোৱা খামহে, পোৱালীকেইটাক উলিয়াব নালাগিব
হয় লাগিবতো
জ্বৰটো চিনি পোৱা
হয়
হম
চাহ পানী খাই লৈ ব্ৰেকফাষ্ট খাই লৈ তাৰপিছত ভাতৰ মানে ব্যৱস্থাতো কৰিম চব ঠিক ঠাক হৈ গল ৰান্ধিব লাগে ৰান্ধি লৈ বিলৈ আমি মানে সিহঁতক ভাগে ভাগে দি খুৱাই বোৱাই পঠাব লাগিব।
হয় হয়
তাৰপিছত প্ৰথমতো সিহঁতৰ মতেই হ'ব লাগিব, সিহঁতে যি খাওঁ বুলি কয় তাকে বনাই দিম।
হয়
ৰুটি খাম বুলি ক'লে ৰুটি বনাই দিও তাৰপৰা তাৰপিছত সিহঁতে ভাত খাই নে নাখায় সেইটোয়ে নাজানিছো আৰু তাহতি কৈ বনাবতো লাগিবই। দিনটো কাৰণে যাব যেতিয়া সিহঁতক আমি সেইতো যোগান দিবই লাগিব। ভাত বনাব লৈছো। ঠিক ঠাক কৰি লৈছো ৰুটিৰ লগতে দালি বনাই দিম এ ম ম মৰ্ণিঙত আৰু বেছি খাব খাব কাৰণে টান পায় যে হয়।
অ হ
অশান্তি লাগিব সিহঁতক।
হয়
সেইটোকাৰণে মানে মৰ্ণিঙত দালিটোকে মই সদায় বনাও।
হয়
অহ অমিতা খায়নে দলিত দিলে?
অ খায় কিন্তু অমিতা কি আমাক এটাই খায় এটাই নাখায় ল'ৰাটোৱে খায় ছোৱালীজনীয়ে
আমাৰ ইহঁতেকেইটা অমিতা ভাল পায় অমিতা খাই যে মই অমিতা এয়া দালিতে টুকুৰা টুকুৰিকে কাটি দি দিও তাৰপিছত সিহঁতে সেইটো ভাল পায়। আলুতকৈ অমিতাটো সিহঁতে বেছি খায়।
হ হ
সিহঁতক অভ্যাস কৰিলো অমিতা খাবলৈ। মই শিকাও যে অমিতাটো পেটত কাৰণে যে ভাল গেছৰ কাৰণে ভাল কওঁতে কওঁতে সিহঁতে মানে সেইটো বহুত ভাল পোৱা হল অমিতাটো আৰু পকা অমিতাটো সিহঁতে কেঁচা খাই ভাল পায়
অ অ
মানে পকিলে সিহঁতে ধুনীয়াকৈ মই কাটি দিওঁ কাটি দিলে পকা অমিতাটো সিহঁতে কেঁচাই খাই দিয়ে।
হয়।
তাৰপিছত আকৌ মানে এতিয়া আৰু কেতিয়াবা মই কি কৰো, পকা অমিতা মানে সিহঁতক বুট আলু দি পেলাই ধুনীয়াকে ভাজি দিও যে, মানে অকমান মানে লেবেৰা ভাজি বনাই দিও খাই ভাল পায়, আ ময়ো ভাল প পাও, মই ভাল পাই খাই অভ্যাস কৰাৰ কাৰণে সিহঁতে ভাল পায়, আচলতে আমি যিবিলাক বস্তু খাই, সিহঁতে দেখি থাকে
হ।
সেইবিলাক বস্তুৱে সিহঁতে মানে খাব ভাল পায়।
খাব ভাল পায়। এতিয়া দাত ব্ৰাছ দাঁত ব্ৰাছ কৰিলে নে নাই? দাঁত মাজিলে নে নাই?
অ, কেতিয়াবা কৰিলোঁ। এতিয়া মানে উম, প্ৰথমে মই শালি চাহ একাপ খাই লৈছো, লাল চাহ একাপ খাইছো। ফিকা চাহ একাপ, খাই লৈ মানে কাম কৰি আছো যে
হয়।
ৰুটি বনোৱা হৈ গ'ল, শুকান ৰুটি, সিহঁতক মানে দিম অলপ পিছত, সিহঁতে খাব।
হয়।
তাৰপিছত, মই তাৰপিছতে ভাত বহাই দিম।
হয়।
এহেতে তেতিয়া টাইমত খাই কৰি স্কুল গুচি যাবগৈ। পৰীক্ষা চলি আছে, পৰীক্ষা টাইমত পাবগৈ স্কুল।
ঠিকেই আপুনি।
অঁ, তোমালোকেও মানে গৰমবন্ধ মাহটো কি ক'ত যোৱা, কি কৰা কৰিবা, সেইটো আমাক জনাবাচোন!
হয়, নিশ্চয় জনাম দিয়া, এফালে দূৰনিলৈ ফুৰিবলৈ যাম বুলি ভাবিছি অ, অ।
আমিও মানে কিছুমান, ইহঁতৰ কেইটাৰ লগতে সিহঁতো যাব গৈয়েই
হয়।
শিৱসাগৰ। তাৰ পিছত বাকী, পিছৰ দিনকেইটা কি, কেনে ধৰণে কি কৰা কিবা থাকিলে আমাক জনাবাচোন! বেয়া কথা নহয়, কাৰণ তো লগে-ভাগে চব কাম কৰিলে ভাল হয়।
হয়, হয়, হয়।